অ শুনিছো
অ কি কৰি আছা
এ এনেই বহি আছিলো তুমি
মইও এনেই বহি আছো বতৰতো সেয়াহে
উম বৰষুণ
উম চাহ তাহ খালা অ আহ চাহ খালো চাহ খালোঁ বাৰু মোৰু
অঁ
উম
মা দেউতাহঁতৰ ভালনে
ভাল ভাল তোমালোকৰ
উম ভালে ভালে
অ অ বিদ্যালয় বন্ধ আছে নহয়
উ বিদ্যালয় বন্ধ
উম তাকে ভাবিছিলো অকমান ওলাই যাম বুলিহে য়া বতৰো সেয়াহে
অ মহে বহুত ময়ো যোৱা কথা আছিলে কাম অলপমান আছিলে
উম
প্ৰাই বতৰ টো কাৰানে যাবলে কি হয় জানো এনেকে ব শুনলও বেয়া অকমান ভালকে দি এৰিলে হয়
উম আমাৰ ডাঙৰক বৰষুণ আহিলে তোমাৰ এৰি দিয় কিন্তু এনেকে কিন কিনাই থাকে
এনেকে দি থাকিলে এইও নিদিয়ে অ বহুত দেৰিলৈকে দি থাকে উম
এ মানে এতিয়া তোমাৰ যেনে পৰিৱৰ্তন হৈ আছে বতৰৰ পৰিৱৰ্তন
উম একদম কিনো হ'ব বৰ এতিয়া কি হ'বত পানী বাঢ়িব মানুহ ঘৰ চৰ ধ্বংস কৰিব নিব।
উম তাকে।
মানুহক খাবলে নাটনি হ'ব ধান শস্যপা ধৰি।
সেইটো গছ- গছনি কাটিছে আৰু।
উম প্ৰদূষণ হৈছে তাৰ ফলত।
অ', অ'। এতিয়া মানে কি যে মানুহে গাড়ীত আছে বা তোমাৰ বিভিন্ন ধৰণৰ ত মোক তই সেনেকা লৈছে ন সিহঁতৰ তাৰ ফলতোৰ ধোঁৱা ওলাইছে সেইবিলাকেতো বায়ু প্ৰদূষণ কৰিছেই।
সেইটোৱেতো দেশ বিভিন্ন ধৰণৰ যান বাহনৰ পৰা কিমান ধোঁৱা ওলাইছে তাৰ ফলত মানুহৰ কিমান অনিষ্ট হৈছে ন
উম এনেকুৱা শব্দ প্ৰদূষণো হৈছে
অ শব্দ প্ৰদূষণ তাৰ বাবে তোমাৰ প্লাষ্টিক পুৰি মানুহে সেইবিলাকৰ পৰা বেমাৰ আজাৰ হৈছে
অ', প্লাষ্টিক খিনিতো পুৰিহে দিয়ে সেইখিনিৰ পৰাতো তোমাৰ অ', ধোঁৱা ওলাই সেইখিনিতো বায়ু প্ৰদূষণ কৰেই।
উম। সেইটোৱে সচৰাচৰ ঘৰত জাগ এটা দিলে কেনেকুৱা ধুৱায়। ঘা তেনেকে চাবলৈ গ'লে তাৰ পৰা ওলোৱা কিমান খিনি ধোৱা হেৰি হয় চাচোন অনিষ্ট হয় আমাৰ মানুহৰ কাৰণে।
অ', সেইটোয়ে তোমাৰ বতাহ যোনটো আমিতো বতাহতো লৈয়ে থাকোঁ ন মুখে। সেইটোকেত লৈ থাকোঁ। সেইটো মুখল লোৱা পিছত যেতিয়া তোমাৰ প্লাষ্টিকৰ ধোঁৱটো মোখল আহে তেতিয়াতো কেঞ্চাৰ এনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে।
অ', সেইবিলাক বেমাৰে হয় কাৰণ আজিকালি তুমি বেমাৰ দেখিছাই মানুহৰ। কেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বেমাৰ হোৱা মানুহৰ।
সেইটোয়ে আগৰ তোমাৰ পানী প্ৰদূষণো আছে তেনেকে।
অ'।
এতিয়া আমাৰ ওচৰতে মিচিং গাঁওখন আছে হা সেই গাঁওখন পিনে মানে তোমাৰ ওচৰতে নদী এখনো আছে গাঁওখনৰ কাষতে
অ'।
মিচিং গাওঁ খনত মানে তোমাৰ এনেকে শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ বুলিবলে নায়েই।
উম।
সিহঁতি মানে তাতে নদী পাহতে বা তেনেকে তে হাবিতে তেনেকাই কৰে ন সচা শচোৰ সেইবোৰতো অ', মানু পানী আহিলে বা এনেকে পানীৰ লগত মিহলি হৈ আহিবত পানী প্ৰদূষণ এয়া মাটি প
পানী প্ৰদূষণ অ', সেইটোৱেতো সেইবিলাক তোমাৰ ধৰা শৌচাগ কাণ থাকিলে মানে তাতে কৰোঁ তাৰ পিছত সেইবিলাক পানী কিছুমানে খাব বা কিবা কিবিত ব্য্ঊৱহাৰ কৰিব ন অ তাৰ পৰা বেমাৰ সৃষ্টিচোন হ'লেই।
অ'। আকৌ সেইবিলাকে তোমাৰ কৃষি ক্ষেত্ৰতো ব্যৱহাৰ কৰে নহয়।
অ'।
আকৌ এতিয়া তোমাৰ কৃষি কৰা মাটিবোৰ যেন সেইবোৰতো তোমাৰ স দিলেহে তোমাৰ ফচল হয়।
উম সেইটোয়েতো তাৰপা তুমি। এ ধৰা হিম হিম হিউ মাছৰ এতিয়া কিছুমানে ধৰ এনেকে বনায় সিউ মাছ সেইবোৰ উকহ্।
এতিয়া মানে হেৰি মাটি নোপোৱা হ'ল আৰু খাৰুৱা মাটি।
ওঁ, আজিকালি পলুৱা পলসুৱা মাটি, সাৰুৱা মাটি
হুম আগতকে উম, সৰু ডাঙৰকেটো কেইবাটাও এতিয়া তোমাৰ উদ্যোগ হৈছেই। এতিয়া তোমাৰ আজিকালি তোমাৰ কেলে পিঠাগুৰি খুৱাম খুন্দা মেচিনো ওলালে।
অঁ। অঁ, পি এতিয়া মানুহে হাত্ এতিয়া ধান খুন্দোৱাটোতো তোমাৰ আছেই আকৌ ম মানুহে আজিকালি ঢেঁকীত খুন্দিব নোৱাৰে কাৰণে পিঠাগুড়ি মেচিন উলিয়াই দিলে।
উম, এতিয়া ঘৰতে তোমাৰ মিক্সিগ্ৰেণ্ড আছে। মিক্সিটোতো তোমাৰ পিঠা গুৰি খুন্দিব পাৰিবা। বেলেগ বেলেগ বিলাক কৰিব পাৰি। উম, সেইবিলাকেটো শব্দ প্ৰদুৰ্ষনো কৰে।
উম মানে আজিকালি মানুহে মানে ঘৰতে মানে ঢেঁকী ব্যৱহাৰ নকৰা হ'ল আৰু মানে ধৰা ঘৰৰ বস্তু আজিকালি। চব যন্ত্ৰ-পাতিৰ দ্বাৰা ব্যৱহাৰ ব্যৱহৃত কৰে।
উম। তাকো হে উদ্যোগৰ পৰা টকা জলিবও তোমাৰ। বিভিন্ন গে--গেলা পচা বস্তু ওলাই সেইবোৰটো নদীতে পেলাই দিয়ে।
উম, সেইটোৱে।
নদীত উম, নদী পানীয়ে আহিপিনি তোমাৰ আমিটো সেইবোৰ পানীয়ে ব্যৱহাৰ কৰোঁ।
অঁ, অঁ এতিয়া তোমাৰ ধৰা এতিয়া ল'ৰা-ছোৱালীবিলাকে শিখৰত পেকেট নদীলেকে দলি মাৰি দিলে ধৰা বা উম, উম চিখৰ, কে পি সেইবিলাক পেকেট। বটল এটাকে নানা ধৰণৰ বস্তু পেলাই দিয়ে।
সেইবিলাকে আমি ব্যৱহাৰো কৰি থাকো। সেইবিলাকো মানে নদী পানীয়ে আহিয়ে তোমাৰ পুখুৰীত পৰিবহি, হ্ৰদ পৰিবহি।
অঁ কুঁৱা, দমক দম কল তাৰপিছত আকৌ তোমাৰ ট্ৰিবেল সেইবিলাকত ধৰা
অঁ, তাতে জমা হয় আকৌ সেইখিনি পানীও দূষিত কৰি থৈ গুচি যায় আৰু।
উম।
তেতিয়া তোমাৰ হেৰি হয় আক' মাছ-চাছ যোনবোৰ থাকে পানীত সেইবোৰো তোমাৰ মৃত্ মেত্যু হৈ যায়কে শেষত গৈ।
অঁ। সেইবিলাক মৰি মৰি থাকিবই ন '? কাৰণ সেইবিলাকেনো ক'ত ইমান গেলা-পচা জেগাত থাকিব পাৰিব।
উম, সেইটোৱে। এতিয়া গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱাতোৱে সেইটো কিমান বিষাক্ত হয়।
উম।
কাৰ্বন-মন-অক্সাইড থাকে ত' সেইটোৱেটো গোটেই বায়ুটো তোমাৰ দূষিত কৰিয়ে দিয়ে।
অঁ।
হেঁহ্ কিন্তু দিনক দিনে গাড়ী মটৰ সংখ্যা বাঢ়িছেহে।
সেইটোৱে ধোঁৱা- তাৰফলত ধোঁৱা, প্ৰদূষন হৈছে
উম।
বায়ু প্ৰদূৰ্ষন হৈছে।
কিন্তু হ'লেও মানুহে জানো ক'তনো হেৰি ব্যৱহাৰ কৰিব এৰিছে। উ
উ।
আকৌ তোমাৰ তেনেকে খেতি কৰিবলৈ আজিকালি তোমাৰ বিভিন্ন ধৰণৰ সাৰ ব্যয়ৱহাৰ কৰে সাৰ বিলাকতো তোমাৰ ৰাসায়নিক দ্ৰব্য মিহলোৱা থাকে।
অ', থাকে।
সেইবিলাকৰ ফলত তোমাৰ মাটি যোনটো মানে উৰ্বৰতাতো সেইটো হ্ৰাস পাইছে। উম।
আজিকালি তুমি মানুহে খেতি এটা কৰিবলৈও ধৰা পাচলি এটা হোৱাবলৈও বহুত কষ্ট কৰিব লাগে।
উম।
আগতেতো তেনেকে নালাগে আগতে ধৰা এইবিলাক যি টি সাৰ দিয়ে গোবৰ সাৰ, পচন সাৰ প্ৰস্তুত কৰি
উম।
আজিকালিতো বহুত মানে সময় লাগে সেইবিলাক
পচন সাৰ মানে এতিয়া কৰ পা নো হ'ব এতিয়া মানুহে য'তে ত'তে পেলাই এ আগতে তোমাৰ গেলা পচাৰ বস্তু বোৰ তোমাৰ গোটাই মানে গাঁ এটা খানে পুতি থৈ মানে সেইটোয়ে পচনসাৰ কৰে ন।
উম সেইটোৱে কয়।
উ আজি কালি তোমাৰ অ'ত ত'ত পেলাই থৈ দিয়া বস্তুবোৰ
উম।
স মাটি তেনেকে প্ৰদূষণে এনেও শস্যটো উৎপাদন কমি কমি গৈয়ে থাকিব ন দিনক দিনে
অ', গৈয়ে থাকিম।
অ', এতিয়াতো মানুহে কয় শুনিবাচোন এইবাৰ বোলে হেৰিয়ে নহ'লে ধানে নহ'লে ইমান কম হে উপাদন হল কাৰণ তো আমি নি নিতিয় ন বিভিন্ন ধৰণৰ ৰাসায়নিক আৰু কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিছোঁ।
উম।
আকৌ সেই তোমাৰ মাটিত তোমাৰ সাৰ ব্যৱহাৰ কৰাৰ পিছত গ ওচৰতে গছ-গছনি নাথাকে জানো সেই গছ গছনিয়ে তো অ', সেই গছ-গছনিও তাৰ ওপৰত মানে তাৰ ফলত প্ৰভাৱ পৰে নহয়।
অ'।
এই এনেকুৱা বিভিন্ন কাৰণ আছে উম উ। আকৌ তোমাৰ চিকিৎসালয়তো চাবাচোন গোটেই তোমাৰ গোটখা খাই পিক পেলাই থয় কেনেকৈ।
অ', সেইটো তুমি তাত লিখা থাকে ডাষ্টবিন ডাষ্টবিনত লেতেৰা বস্তু পেলাব বা কে পি
অ', কিন্তু হ'লেও তাৰ ওপৰতে পিকাই থৈ দিয়ে।
অ'। তোমাৰ ধৰা সৎ মানুহে সেইটো কাম নকৰে যিবিলাক অসৎ মানুহ বেয়া মানুহ সেইবিলাকেহে কৰিব।
উম, উম হে। এতিয়া তাৰ পৰা তোমাৰ মাটি বা পানী বা প্ৰদূষণৰ ফলত দিয়াতো তোমাৰ মানে যোনবোৰ শস্য উৎপাদন হয় সেইবোৰ বিষাক্ত হ'ব ধৰিছে। সেইবোৰকে আমি খাইছোঁ ন তাৰ ফলত আমাৰো বিভিন্ন ধৰণৰ বেমাৰ হবলৈ হৈছে। এই শাক পাচলিত আজিকালি কিমান সাৰ দিয়ে। বজাৰৰ পৰা অনা পাছদিনাই চাবাচোন গেলি যাব বা ৰঙচা মুৰীয়া হৈ পৰিব।
অঁ সেইটোৱেটো আৰু সেইবিলাক কিমান সাৰ কিমান কি কি দিয়ে।
উম। সেইবোৰ খায় আমিতো সেইবোৰ খায় আছো আও সেইবোৰ পৰা আমাৰ বেমাৰো হৈছে বিভিন্ন ধৰণৰ।
উম।
আগতে জানো কৰোণা বেমাৰৰ নাম শুনিছা? আজিকালি আকৌ কি কৰোণা কি কি বেমাৰ ওলালে।
অ সেইযে কৰোণা সেয়া বেজি দিয়ে মানুহক মানুহসোপাক বেমাৰী কৰিলে আও।
অ এ সেইটো ৰবা তুমি চাবাচোন আগতে জৰ হলে ইমান প্ৰভাৱ নপৰে কিন্তু সেইটো হোৱাৰ পৰা গোটেই গা বোৰ বিষ হয়, কোৰোণা বেমাৰ বেজি লৱাৰ ফলত উম। এইয়া কি যে হৈ আছে আও দিনক দিনে।
সেইটোৱে আজিকালি মানে ধৰিবই নোৱাৰি কত কি কেনেকে হৈ আছে ঔ।
উম উম।
আগতে কেনেকুৱা আছিলে এতিয়া কেনেকুৱা হল, গোটেই মানে সম্পূৰ্ণ পৰিৱৰ্তন হল বুলিয়ে ক'ব পাৰি আও।
অ চব মানে পৰিৱৰ্তন বেলেগ বেলেগ নিয়ম ওলালে কিবা হ'ল।
উম উম্ উম্। আৰু তোমাৰ এতিয়া বিভিন্ন ধৰণৰ বণঞ্চল বোৰ ধ্বংস কৰিছে নহয়।
অ আহ সেইটোৱে জীৱ জন্তু থাকিবলে ঠাই নাইকিয়া হৈছে।
উম।
বেমাৰ আজাৰ মানুহৰ
তাকে।
চব ফালৰ পৰা মানে মানুহৰ অসুবিধা হৈ আহি আছে আও।
উম উম্।
আৰু তুমি আজিকালি দুুনীয়াখনত ভাল মানুহ অ সেইটোৱেইটো আৰু আজিকালি তুমি নিজৰ মানে উম ক'বই নোৱাৰে জ্ঞান দিব নোৱা তোমাৰ যে এইটো বেমাৰ নহয় বুলি।
উম উম্।
ধৰা তেনেকে মানে মানুহবোৰ বহুত জীয়াই আছে আও আজিকালি তুমি মানে কি মানুহৰ জ্বৰ, কাহ, পানীলগা, বিষ চিষ বোৱে বেছি।
বেছি অঁ, বিষটোতো ক'বই নালাগে আও মহিলাসকলৰ ক্ষেত্ৰত বেছিকে দেখা যায়।
অঁ।
উম সেয়াই আও।
তাকেহে অঁ।
উম বাকী ভাল খুৰী হঁতৰ?
ভাল ভাল।
অ অ হ'ব দিয়া তেতিয়াহলে।
অঁ অঁ হ'ব দিয়া অঁ।